হেল্ল' অ 'কি কৰি আছ?
এনেই আছিলো এতিয়া তাৰাপা হেৰি এয়া লেকচাৰ মাৰি আছিলো।
লেকচাৰ মাৰিও আছ
ভাগিন হঁতৰ লগত ভাগিন হা- হা অ' দে হেৰি তহতৰ এতিয়া মানুহ চব কাম কৰে যদি আও বহুত ভাল কথা চোন আও। ভাত বনাই মেইন ভাত বনাওতে মেইন মানুহ ভাত বনোৱাত কি বনাম কি নবনাম কিমান দিমাগ খাৰাপ হৈ যায়।
মই আকৌ বস্তুখিনি যোগাৰ দিওঁ যোগাৰ দিয়াৰ পিছতহে বনাই। এনেই ভাত কেইটা মই কাম কৰি থাকিলে অহ কাম কৰি থাকিলে ভাত ভাত কেইটা বনাই মই কাম কৰো যে কাম কৰা পিছত ভাত কেইটা বনাই থাকে মই কাম নকৰিলে আকৌ ভাত কেইটা বনালে কাম খিনি ৰৈ যায়।
উম তেওঁ আকৌ বহুত মতা মানুহৰ আকৌ সেইখিনি নকৰে আকৌ আমাৰে নকৰে। পানী নি মাতি থাকিব দিবলে।
উম কবি নিজে কৰি খাচোন অকমান।
সেয়াই অকণো ওলাই আহিবই নোৱাৰ এতিয়া বনাই কৰি থৈ খাই বৈ খুৱাই থৈ ধুনীয়াকে আহিছো। নহ'লে সেইটো এটা টেনচন, খুৱাই থৈ নাহিলে বনাই কৰি থওঁ
এহ ফুৰিবলৈ আহিছ তই
ফুৰিবলৈ আহিছিলো মানে কাম এটা আছিলে ডি চি অফিচ ক'ত
অহ
উম কামটো কৰিবলৈ আহিছিলো মানে অহ কামটো নহ'লে মইনা আহিছে তাই দিছিলো
অহ তায়ো আহি
উম অহ তায়ো আহিছে দুয়োজনীয়ে সৈতে
থাকিব আজি অহ
চাছু লাগিব হা
থাকিব আজি
এতিয়া যোৱা কথা আছিলে, এতিয়া দেই হল দেৰি হলে থাকিব
অ থাকিব অকলে আহিছে ছোৱালীক লৈ আহিছে নে ছোৱালী আহিছে ন অকলে আহিছে?
নাই অকলে আহিছে তাই। যাম গৈ বুলি আহিছিলো এতিয়া কি কয় জানো যায় নে থাকে দেৰি হ'লে থাকিম বুলি কৈছে, ময়ো থাকি যাবি
উম ইয়াত থাকিবি ন অঔ তাত তহৰৰ ঘৰত থাকিব ঘৰত? তাত থাকিব বাও
আমাৰ ঘৰতে থাকিব বাও
অ তাতেৰা পাচলি খাৰ দি অ তাতে পাচলি খাৰ দি কৈছে নে নাই?
পাচলি-খাৰধি কৰিবলৈ জেগা অলপ কম। তথাপি অলপ, অলপ কিবা - কিবি লগাইছো আগ পিনে। পিছফালেেতো জেগা নাইে আগফালে অলপমান আ বা তাতে লগাইছো অলপ তাৰাপা মাছ কাৰ্টুন যে
অ'।
ওপৰত, হেৰি আনি পেলাই থৈ মাটি চাটি ভৰাই থৈ দিছোং আ কি লগাইছে? কি-কি চব্জি লগাইছে? এইটো চিজন
কি চব্জি লগাই এতিয়া চব্জি কি লগাব, এতিয়া তিয়, ভাতকেৰেলা উঠিবই। তিয় বেছিকে নাইয়ে।
এ ভাত কেৰেলাটো খাই-খাই এতিয়া হেৰি হৈ গ'ল আ হা।
লেচৰি মাহটো এতিয়া উঠিবই এতিয়া। ভেন্দি গ'ল, এতিয়া, উমম। এতিয়া আৰু কি পাচলি হয়নো? আৰু কেইমান পিছত আৰু এতিয়া আকৌ কবি-চবি এইবিলাক হব বিলাহী-চিলাহী
অ, তাকে লগাব লাগিব।
উম। অ', কিনি খোৱাতকে ঘৰত কিবা এটা কৰি অ', কিবা এটা কৰি খুৱাই ভাল ঘৰত। কিনি-কিনি খোৱাতকে সাৰ দিয়া পাচলি খিনি চব সাৰ দিয়া পাচলি। সাৰ দিয়া পাচলি খোৱাতকে কিনও ঘৰত
সাৰ নিদিলা নহয়ে চোন।
আমাৰ
মই ভাবিছো। এই আজিকালি যে বান্দৰটো চবতে হৈছে আমাৰ ইয়াত আগতে নাছিলে হয় এইফালেও দিয়া দেখো আজিকালি।
তেওঁ তহঁতৰ অনিষ্টটতো নকৰে আমাৰ ইয়াত অনিষ্ট কৰে, বহুত অনিষ্ট কৰে। তহঁতৰ এতিয়া বান্দৰ এটা দুটা ধৰি লও পাচ অ', তহঁতৰ এতিয়া বান্দৰ এতিয়া, এটা দুটা বান্দৰ ইমান হেৰি নকৰে। আমাৰ এতিয়া কোমোৱা হৈছে। কোমলোৱা জো প কলিয়ে পেলাবানে লুপুক-লুপুক খাই গুচি যায়, গছে-সচ খাই। এই ভাত একেলা নাথাকে তিতাকৰেলাও খায় বান্দেক গম পাইছ নাই।
হয় দে বান্দ থাকিলে একো কাম নাই। বস্তু নহয় গম পাইছো আমি তেজপুৰত থাকোঁতে বান্দ পৰাই একোৱেই নহয় মানুহ বিলাকে কিমান পাৰে দি বেৰ বনাই বনাই সিয়য়া তাৰ দি মেৰামত কৰি কিবা ইক
একো এটা লগাবও নোৱাৰা। খাবও নোৱাৰা তয়
হয় দে জেগা থাকিলো ন।
আমাৰ জেগা আছে এতিয়া পাচলি লগালে চব খাই পেলাই আকৌ বান্দে কিনো কৰিবি এককাৰনেে খঙতে নকওঁৱে কিনো কৰিম আৰু কৰি পেলাই। খাবলৈ নাপাওঁ যেতিয়া কোমোৰা এজোপা লগাইছহে কোমো অ
উম
কোমোৰাজোপা লগাইছো কোমোৰাজোপা খায়ে খায়ে কোমোৰা জুপা লগাইছো কোমোৰা জুপা খাই খাই আদায় কৰিলে খাবয়ে নাপাওঁ সেইকাৰণে খঙে উঠি যায় কেতিয়াবা এনেই ইমান কষ্ট কৰি কৰি হেৰি কৰি দিওঁ একো খাব নাপাওঁ আম এটাক খাব নেপাওঁ এই আমাৰ ডাঙৰো ঘৰত আম এজোপা হৈছে এই আমাৰ কলপ থপাটো হৈছে একে লাড্ডা লাগিছিনে অ বান্দৰ এটাও নোহোৱাকে থলে। একে এটাও নাই মানে বোলে এনেকুৱাকে খালে বান্দৰে
হয় দে এনেকুৱাত মাথাাতো গৰম উঠি যায় হয় নে,
থনেক বান্দৰ নাইকিয়া জেগা দখত হয়। বান্দ নাইকিয়া জেগা ঠাই য়ে ঠাইয়ে এইডখ আমাৰ এই খিনিত বেছি হত্যাছাৰ বান্দ এ কি কৰিবি জীৱনোতো মানুহ মাৰিব নোৱাৰে। জংঘল নাই আমাৰ পাছতে বাঁহবাৰী এখন বাহহবাৰীতে থাকে বাঁহবাৰী আছে। তাৰপিছতে পথাৰ।
আচলতে সিহঁতে একো খাব নাপায় হয় নে আজিকালি। কালি শেষ
আহ সেইকাৰণে খাবলৈ নাপায় চব জংঘল চংঘল কাটি দিলে য'তে ততে সেইকাৰণে নাইকিয়া হৈৰা লেহা অহ
কিন খাবাব এতিয়া হেতি
হেতে খাব কি ই নাই ভিতৰতো সোমাই দে মানুহৰ ঘৰ এ ইয়াত যে চাউল, তাউল, ভাত বনাই থৈ দিব নোৱাৰো মোৰ ঘৰত বাৰু নোসোমাই। আমাৰ ওচৰ মানহে বিছকুত তেমালৈ গৈছে চিজাইয় ভাত ভাতৰ কুকাৰ কে দাঙি লৈ যায় তাহাঁতে।
নিয়ে নিয়ে হৰি আমাৰ মোৰ তেজপুৰ তেনেকুৱা হৈছে ক একেবাৰে চব পাগঘৰত সোমাই বস্তু চান বান কৰি অ বস্তু তত নি ত' বস্তুত একেবাৰে আলু পিয়াঁজ দালি নি খাই বাহিৰলৈ উলিয়াই নি মানুহৰ টেমা চেমাই দাঙি নিয়ে।
টেমা চেমাই দাঙিনিয়ে সদায় যি টেমা দাঙি বা
অ সিহঁতি মানুহৰ নিচিনা একদম ভাত ব সে ইষ্ট্তেমাল কৰি দিয়া হি সেইখিনি সময়ত
উম তাকেই
তাৰ পা হেৰি হা হা বেছি টাইম নাথাকো আৰু যাম আৰু বেছি টাইম নাথাকো যাম ন। ন হ ঘৰতো আকৌ কাম বন কিবা খিনি ইটো সিটো আছে যে
অ '
ভাতকেইটা খাই বনাই কৰি থৈ খুৱাই বোৱাই একে ধুনীয়াকে তাপা আহিছো আৰু ওলাই তাপা বলো এবাৰ ইয়াতো সোমাই যাও বোলো আহিলো যেতিয়া ওলাই আওঁ।
ওচৰতে ভালে আৰু তহত অহা যোৱা কৰিব
মোৰ ওচৰতে যদিও ইমান অহা যোৱাই নহয় গম পালি ফোনো বৰকে ফোনতো কথা পতা নহয় অহা যোৱাও নহয়। এতিয়া তথাপিতো বহু দিনৰ মূৰত কালি তাই গৈছে হয়, আজি মই আহিছো বহুত দিনৰ মূৰত আজি আজি কালি আগৰ নিচিনা নহওক কোনো কাৰো ঘৰত যাব নিবিচৰা হ'ল নহয়।
নিজৰ মানুহৰ ঘৰত যাব পাৰি নহয়, বেলেগৰ ঘৰত যাব নোৱাৰি বেলেগৰ ঘৰত যাবলৈ বেয়া লাগে নিজৰ- নিজৰ মানুহৰ ঘৰত তেনে হ'লে পাৰি আৰু তিনদিনা
অ ঘপক- ঘপক যাব পাৰি হে নিজৰ মানুহ বিলাকো আজিকালি হে- অহা যোৱা নোহোৱাই হৈছে ন '?
চব আজিকালি মানুহ কামত ব্যস্ত উ ব্যস্ত থকাৰ কাৰণটো হৈছে একদম অৱশ্যে কৰ্ম নকৰিলে যে আজিকালি একোৱেই নহয় যে।
অ' তাপা আকৌ মোবাইল বিলাক ওলোৱা পৰা হয় মোবাইল চোবাইল চাই থাকোতেও মা অহ,
টাইমটো গুচি যায় ন 'মই আকৌ বেছি মোবাইল নাচাওঁ দেই মই কাম কৰা ত মোবাইল
ত ভাল আচ দে অ কামত লাগি থাকিব লাগে গম পালি মানুহ মানে ইটো সিটো সেনেকে নিজৰ এটা হেৰি উলিয়াই লব লাগে।
মোবাইলটো চাওঁ হয় নে চখৰতে নাচাওঁ মানে কি দুপৰীয়া ভাত পানী খাই অকমান ৰেষ্ট লওঁ যে। সেই কন সময় আকৌ মোবাইলটো চাওঁ বেছি। এককা সময়তে অকমান চাওঁ আৰু আকৌ ৰাতি-ৰাতি, ৰাতিটো নাচাওেই ৰাতি কামেই কৰি থাকো ৰাতিটো চোৱা নহয় ৰাতি
ৰাতি কেইটালৈকে কৰ?
আৰে কেতিয়াবা তিনটা দুটা আঢ়ৈটা মোৰ সময়ত টাইম ধ্যান টাইম নাই মানে যেতিয়া মন যায়। যেতিয়ালৈকে টোপই নথয় তেতিয়ালৈকে কৰিয়ে থাকো।
ৰাম, তাপায় উঠকেই তাত?
ৰাতিপুৱা উঠো দেৰিকে দেই কিন্তু সেইটো সঁচা কথা ৰাতিপুৱা এঘাৰটা বাজি যায়।
ৰাতিপুৱাতে এঘাৰটা বাজে। অ', দেৰিকৈ শুৱা আকৌ হ'বই আকৌ উঠিব মান নাযাব নহয়।
অ', ৰাতিপুৱা টোপনিটো পুৰ নহলে যে গাটো বেযায় লাগি থাকিব ৰাতিপুৱা। কেতিয়াবা চাৰিটা বজাত শু গম পাইছা নাই কেতিয়াবা নুশোৱেই, গম পাইছা নে নাই, কেতিয়াবা নুশুৱেই চাৰিটা বজাত শুবলৈ লও তাৰ পিছত টোপনিটো নাহে যে ছোৱালী গৈ পঢ়িবলৈ দিও পঢ়িবলৈ দি উঠি লৈ পেলাই মই আকৌ উম এই বোলো গা, পা' ধুই একে কাম বনি কৰিয়ে পেলাও এই বুলি কয় মই ঘৰ দুৱাৰ শাৰী কৰি মুচি কৰি লৈ বিচা চিচা পাৰি কাপোৰ কানি থাকিলে ধুই কৰি লৈ আ',
কষ্ট কৰিছ দেই কষ্ট কৰিব পাৰিছ অ',
উম সেইখিনি কৰি মেলি লৈ আৰু মই উ ভাতে বা ভাত কেইটা মালিকে বনাই অ',
সেনতক ক্কুলত মালিকে পঠিয়াই দিয়া তই দেৰিলৈকে
স্কুলত নিজে যাব পৰা হ'ল আৰু এতিয়া তাই। এয়া নিজে যায় তাই কোনো একো খোৱা বোৱো থাক খোৱা বোৱাাতো বাপেকে বাপে দিয়ে না উলিয়াই খাব পাৰে, আমাৰ ছোৱালী নিজে নিজেও লৈ গৈ খায়ও আই।
অ ডাঙৰ হল বাৰু এতিয়াও শুই থাকিব দিয়ে মাকে শুই থাকি
একো নকয় নাই নোজোকায় একদম নোজোকায়। মাত মাতে নিদিয়া মনে মনে ওলাই গৈ যাইগৈ। মই গমেই নাপাওঁ কেতিয়াবা গলে, কেতিয়াবাই গম পাও। তাৰমানে কি ভাতটো ৰাতিপুৱা না খাই তাহাতে হয়। ৰাতিপুৱা ভাত নাখায় নহয় গাখীৰকণতে বিস্কুট অলপ গুলি লব আৰু এ তেনেকে খাই পেলাই গুচি যায় ভাত নেখায়। খাই ৰাতিপুৱা একদম ভাত খাব নোৱাৰে আৰু তাতে টিউচন আছে। চাৰে ছটা বজাতে যায়। অ
অ
অ সেই চাৰে ছতাতে আক ক'ত ভাত খাব মন যাব। হয়
উম, হব নেকি ৰা ৰাখো নেকি ন নে কি? আৰু কিবা কথা আছিল নেকি?
হম
অ
অ আছে ন সময়
অ হে
অ
অলপ কিবাখিনি আৰু অলপ অ হব দে অ ন কাটি দে উম। নে কি ক